নমস্কাৰ।
উম কি খবৰ?
অ' দে, কিবা মুখত ভৰাই আছে নেকি?
কি কৈছে?
মুখত কিবা ভৰাই আছে নেকি
অ' অ' এই ভোক লাগি আছিলে যে, এই ঘৰৰে কল আছিলে খালোহি আহি।
হয় হয়, আপোনালোকৰ কলৰ খেতি কৰে ন'?
হয় হয়।
অ'। আহ আজি মানে কি হ'ল আপোনাৰ, মোৰ গাড়ীখনৰ মানে ইফালে গৈ আছিলোঁ মই শ্বিলং গৈ আছিলোঁ দেই। এই ভাড়া এটা লৈ গৈ আছিলোঁ।
হয়।
তাৰ পিছত কি হ'ল, গাড়ী এখন আহি পেলাই মানে এই য়া টমটম বুলি কয় নহয়, এয়া তেনেকুৱা এখন আহি পেলাই মাৰি দিলে গাড়ী, বুইছে? অ' এতিয়া গাড়ীখন এ ঘটনাটো আপোনাৰ পুৱা চাৰে ন বজাত বুইছে? এতিয়া মানে কি হ'ল এই পিচ চাইডৰ আপোনাৰ যি মানে হেৰি আছিলে মানে, আ এইটো ৰ আপোনাৰ মানে অকনমান মানে হেৰি হৈছে, মানে ভিতৰলৈ সোমাই গৈছে আৰু অকমান দাগি হৈছে।
হয়।
এতিয়া কিনো কৰিব আৰু, এতিয়া ইয়াত দুখীয়া মানুহ, এতিয়া মানে মানুহজনক মানে এতিয়া কিনো ক'ম আৰু, তেওঁলোকক ক'লো। তেওঁক ক'লো যে দাদা গাড়ী চাড়ী চলালে, অলপ ভালকে চলাব লাগে বুলি অকন মানে, কৈ পেলাই মেলি পঠিয়াই দিলোঁ আৰু।
হয় হয় হয়, এনেই বেছিকৈ হ'ল নেকি?
টোৰ এতিয়া বেছিকে হৈছে মানে, এতিয়া এইটো আপোনাৰ খৰচা কিমান মান আহিব বাৰু! আপোনাৰ গাড়ী আছে যে, আপুনি জানিব।
হয়। পিছে এতিয়া কি কৰিবা? কি কৰিবা এতিয়া?
পিছে মানে কি কৰিম আৰু, হেৰি কৰিম। এই গাড়ী ক সেইটো সলাব লাগিব আৰু। আৰু কিমান মান খৰচ আহিব বাৰু! সেইটো?
উম্, এক কি কৈছে?
এইটো খৰচা কিমান মান আহিব।
আপোনাৰ পাঁচ হাজাৰ মান, দহ হাজাৰ মান আহিব।
পাঁচ দহ ন', অ'। এটা কাম কৰিবচোন! আপুনি মোক অ', গাড়ী মডেল নম্বৰটো মই আপোনাক দি থৈ দিম। আপুনি আনি থৈ দিবচোন।
আপুনি ডিলাৰৰ লগত ফোন মাৰিব লাগিব, আৰু মই ঠিক আছে, তোক পাতি দিম বোলোঁ। কি কি বস্তু কেইটা লাগে মোক কওঁকচোন!
এইয়া আৰু অকল অকল মানে আপোনাৰ হেৰিটো লাগিব, অকল মানে গাড়ীৰ যিটো আপোনাৰ মানে ডিগি আছে। ডিগি দি, ড ডিগিতো ন বাম্পাৰ ন ডিগিতো।
ডিগিটো।
হয় হয়।
হয়টো, এক্সটাৰ্নেল বুলি কয়, এইটো।
হয় হয়। এইয়া এক্সটাৰ্নেলটো লাগিব আৰু আপোনাৰ অ', অলপমান আপোনাৰ হেৰি হৈছে দেই, অ'। টায়াৰটো মানে অলপমান মানে হেৰি হৈছে, বেয়া হৈছে।
তায়াৰ মানে, ফ্ৰেমটো নে কিটো! মানে বস্তুটো ৰিংটো। ৰিংটো ন'।
নহয় নহয়, অ', ৰিংটো ৰিংটো, ৰিংটো ৰিংটো।
অ', অ'।
বাৰু, ঘৰত খবৰ-খাতি
কেইটা কেইটা, আপোনাৰ টায়াৰ কেইটা ৰিংটো বেয়া হৈছে। দুটা নে এটা?
দুটা দুটা, দুটা নহয় ইয়াত
হয়।
অ', এতিয়া আপোনাৰ, ৰিংটো ৰিংটো এতিয়া আপুনি, এনেকুৱা কোৱালিটি আছে ধৰক।
হয়।
ধৰক, ৰিংটো আপুনি আপোনাৰ পাব। এটা ৰিং আপোনাৰ ঊনৈশৰ পৰা ষ্টাৰ্টিং হয় বাৰু।
হয়।
ঊনৈছশ ওঠৰশৰ পৰা আপুনি, একদম আপুনি কমেও আপোনাৰ পয়ত্ৰিশ টকালৈকে পাব হেৰি।
পঁয়ত্ৰিশ ন।
হয়, মোৰ মতে আপুনি- মোৰ মতে আপুনি বাইশ টকীয়া এটা ৰিং এটা আছে বুজিছে, এম আৰ এফ কোম্পানী, এম আৰ এফ কোম্পানীৰ।
বাইছ শ লয় ন।
হয় বাইছশ টকা।
হয় হয়।
হয়, আপ
সেইটো আনিলে ভাল হবনে?
একে বহুত ভাল হ'ব এইটো মানে ইমান পইচাও আপোনাৰ নালাগিল আৰু সেইটো মানে বহুত ভাল একদম কোম্পানী আৰু।
অ আপুনি লগোৱাৰ সৰ, আপোনাৰ লগোৱা খৰচাটো কিমান মান লয়? কিমান মান লয় লগোৱা খৰচাটো?
এ সেইটো বাদ দিয়ক দিয়ক আপোনালোকে চিনাকি মানুহ কিয় পইচা ল'ম মই?
পইচা দিয়ক সেই নাই এনে এনেই নালাগে। কিবা এটা কক আপনি কি বেল বে-
দিব দিয়ক চাহ খিনি, চাহ ঠাণ্ডা অলপ খাব দিব।
বেলেগৰ পৰা কিমান লয় কওকচোন।
এই বাদ দিয়ক বাদ দিয়ক।
এ কওক কওক হেই দিম কিয় নিদিম দেই আপোনাৰো কষ্ট আপুনিটো সেই দোকানখনৰ পৰাই চলি
মোৰ চাৰ্জটো আপোনাৰ ছশ লও আৰু এটা ৰিং লগালে।
এটা ৰিঙত ছশ ন।
হয় হয়।
আৰু পিছ চাইদৰ আপোনাৰ এইটো আপোনাৰ হেৰিটো ডিকিটো?
ডিকিটো যদি তু আপুনি আমাৰ পৰা কিনে তেনেহলে, ফ্ৰীত লগাই দিম বাৰু আৰু দীলাৰৰ পৰা যদি আপুনি লয় যদি সেনেকুৱা মডলেৰে লয়,
হয়।
তেনেহলে আপোনাৰ অলপ আমি আপোনাৰ সেইটোৱে এহেজাৰমানান লয় এহেজাৰ মান টকা হ'ব। ভিতৰত হৈ যাব আৰু এহেজাৰ সাত সাতশ টকাৰ ভিতৰত হৈ যাব। কি কৈছে? কি কৈছে?
কোৱা।
কি কৈছে?
শুনিছে নে? আপোনাৰ লগোৱা খৰচ
অ শুনিছো শুনিছো শুনিছো হেল্ল লগোৱা খৰচ লগোৱা খৰচাটো আপোনাৰ, আঠশৰ পৰা হাজাৰ টকাৰ ভিতৰত আহি যাব।
হয়।
আপোনাৰ গাড়ীখন কি চুজুকি নেকি?
অ মোৰখন আপোনাৰ হেৰি আ আ টাটা চাফাৰীখন।
অ' টাটা চাফাৰিয়ে এইটো পৰিব আপোনাৰ নশ মান পৰিব।
হয় নেকি।
হয় হয়।
অ' বাৰু ঠিক আছে আপুনি এটা কাম কৰিব মোক জনাব। আপুনি কি কৰি আছে পিছে?
মই আপোনাৰ দোকানৰ অলপমান এ একাউন্টৰ কাম অলপমান চম্ভালি আছো।
অ' ময়ো মানে এই ঘৰৰ মানে শট এখন ঢালিছো যে। এ শ্বটৰ ওপৰতে মানে উঠি।
হয়। হয়- হয় ঠিকে কৈছে ঠিকে কৈছে এ মোৰ মতে আপুনি হেৰি।
নতুনকে চৰ্ট এখুলিছো চটৰ ওপৰতে উঠি আছো মানে এই ৰাস্তাৰ পৰা দেখাই পোৱা যায় মোক চালে।
হয় হয় হয়। হয় আকৌ আপুনি চাব আকৌ ৰাতি ন' নাই উঠিছে আকৌ। মানুহে বান্দৰ চন্দ্ৰ বুলিহে ভাবি লব।
সেই নাই চৰটৰ ওপৰতে মানে ধুনীয়াকে।
নাই নাই সেনেকুৱাকে দেখাত লাগে আকৌ বুইছে বান্দৰ বান্দৰ নিচিনা লাগে।
নাই বান্দৰতকে আগত মানে এতিয়া নামি দিয়াই ভাল হ'ব ঘৰৰ মানে মানুহ মালিক আহিছে ন'।
হয় মানুহে এবাৰ হাঁহিব পাগল বুলি কব।
হয় হয় বাকী বাদ বাকী আপোনাৰ ঘৰত সকলোৰে ভাল হব ন'।
হয় হয় ভাল। ভাত পানী ইমান সোনকালে নাই খোৱা, আমাৰ ভাত পানী খাওঁতে বাৰটা এটা বাজি গৈছে।
সেইটোৱে সেইটোৱে ডাঙৰ কথা মানে কি জানে। হেল্ল পোৱাৰ যিটো মানে আহাৰ। সেই আৰু মানে নিশাৰ যিটো আহাৰ সেইটো আচলতে সোনকালে গ্ৰহণ কৰিব লাগে বুইছে। আমাৰ মানুহ সোপাই আচলতে নাখায় তেওঁলোকে দেৰি দেৰি। খাই আচলতে সেইটোৱেতোন আমাৰ কাৰণে। বিৰাট অপকাৰ হয় বুইছে। আপোনাৰ নিশা আহাৰতটো আপুনি বেলি মানে ডুবু ডুবু হৈছে তেতিয়া। আপুনি যদি খাই দিয়ে ন' তেতিয়া আপোনাৰ বিভিন্ন বেমাৰ আজাৰৰ পৰা আপোনাৰ ৰক্ষা পোৱা যায়। প্লাছ আপোনাৰ কি হয় হজম শক্তিটো বৃদ্ধি পায় আপোনাৰ যি। আপুনি মানে খালে, সেইবোৰ মানে আপোনাৰ বৃদ্ধি হয় আপোনাৰ। খোৱা বোৱাতটো ভাল হয় বুইছে। গতিকে সেইটো মানে সময়মতে কৰি কৰিব লাগে আৰু।
হয়, হয় আপুনি বাৰু কথাটো কৈছে।
হয় ইমান দেৰিকে দেৰিলৈ থকাটো মানে ভাল নহয় আৰু।
কি কৰিব মোৰ মানে ইমান কামৰ পেছাৰ বুইছে, আকৌ এখন নতুনকৈ দোকান খুলি ললো মৰিগাঁৱত।
হয়।
আকৌ নগাঁওতো আগতে আছিলে দুখন এতিয়া মানে। আপোনাৰ চম্ভালিবলৈ অলপ টান হৈ গৈছে, এতিয়া এতিয়া কি কৰিব আৰু ন' কষ্ট কৰিলে অলপ ভাল ফল পাম।
কষ্ট কৰিলে আপোনাৰ মানে ৰত্ন পোৱা যায় বুলি কয় ন' এষাৰ কথা।
সেইটোৱে সেইটোৱে সেইটোৱে হয়, হয় মই তাকে ভাবিছো। এটা মেনেজাৰ এটা বিচাৰো এটা লাগে মানুহ এটা বুজিছে আপোনাৰ। চকুৰ ওচৰত যদি আছে দিব চোন মোক খুব মানুহ এটা বুজিছে।
মোৰ ওচৰত আছে মানুহ আছে আপোনাৰ আহ কেইজন লাগে কওকচোন।
আপোনাৰ চাৰি, তিনি, তিনিজন হ'লে হ'ব। তিনিজনেই লাগে মানে পঢ়া-লিখা লাগে আৰু ইমান অলপ কম্পিউটাৰৰ ওচৰত বহিব লাগে আৰু মানে মোৰ একাউণ্ট। চিল অপান মানে ভাল কৰিব লাগে আৰু সেইখিনিত।
হয় পঢ়াল কম্পিউটাৰ জনা ল'ৰা ল'ৰা লাগে।
হয় মুঠতে আপোনাৰ হাই-ছেকেণ্ডেৰী পাছ হ'লে ভাল হয় আৰু
বাৰু আছে মোৰ তাত মই।
আৰু আপোনাৰ কম্পিউটাৰ চলোৱা এনেকুৱা হ'লে হ'ল।
স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাও লোক আছে মোৰ ওচৰত মানে। কম্পিউটাৰ অল এভ্ৰিথিং জানে। কিন্তু
নহয়ে
কিমান মান দিব? মাহে দিবনে? আপুনি দিনে দিব?
নাই মাহেলিয়ে দিম বাৰু মই দৰমহাটো।
অ' কিমানমান দি আছিলে আগতে আগৰজনক কিমান।
আগৰজনক বাৰু মই বাৰ হাজাৰ দিছিলো। এতিয়া মই পোন্ধৰ হাজাৰ দিম দিয়ক।
পোন্ধৰ হাজাৰ ন! বাৰু মই আছে এ এগৰাকী আছে মানে আপোনাৰ বিৰাট। তেওঁমানে অকমান মানে আপোনাৰ চলিবলৌ। অলপ মানে অসুবিধা আৰু তেওঁলোকৰ মানে অৰ্থ অৰ্থনৈতিকভাৱে বহুত দুৰ্বল। তেওঁ মা কৈ আছিলে কাম এটা বিচাৰি দিব লাগে কাম এটা বিচাৰি দিব লাগে। তিনিটা ল'ৰা এনে ছোৱালী ছোৱালীৰ ছোৱালী ছোৱালীও হ'ব নে?
ছোৱালী হ'ব বাৰু ছোৱালী হ'ব ছোৱালী চাবচোন তেনেহ'লে।
অ ছোৱালী মোৰ লগত মোৰ লগত মানে আপোনাৰ ছোৱালী দুজনী আছে ল'ৰা টা আছে বুইছে।
অ তেনেহলে হৈ যাব দিয়ক তেখেতসকলক এটা কাম কৰিব বুইছে। তেখেতক জে জে বি যে জে বি ষ্টৰত আহিব দিব।
হয়, হয়।
তাৰ ওচৰতে এখন যে ৰেষ্টুৰেণ্ট আছে দেখিছে? সেই ৰেষ্টুৰেণ্টখনত মই যাম। লগ কৰিম বাৰু মই দচটা বাজাত।
আপোনাৰ ৰেষ্টুৰেণ্টখনত আপোনাৰ হেৰি আ য়া ৰেষ্টুৰেণ্টখনত মই যাওঁ। মই মানে যেতিয়া আপোনাৰ মানে ভাড়াবোৰ মানে পাওঁ ন' আমি এয়া ইয়াত শ্বিলং, গুৱাহাটী টী, শিৱসাগৰ আমি মানে যি আপোনাৰ হাঁ--উম আ সাতত্ৰিশ নং যি আপোনাৰ মানে, ঘাইপথ আছে। আমি সেইফেলদি মানে দৈনন্দিন আহা-যোৱ- আহা-যোৱা হৈ থাকে দেই। আমি সেই হোট্‌ টেলখনতে আপোনাৰ মানে যি জে বি আপোনাৰ জি কে ৱৰ্ক এ আমাৰ জে বিটো আছে। সেই দোকানখনতে মানে আমি মানে খাৱা খোৱা-বোৱাটো কৰি থাকোঁ।
হয়, হয়।
তাতে আমি মানে সাত্‌